হেল্ল'
হেল্ল', অ', এ এনে আছিলোঁ অফিচত বহি আছিলোঁ।
অ', অফিচত বহি আছাঁ, অ', মই যগিন কৰবা গৈছিলোঁ, যোগিন কৰি আহিলোঁ।
হয় নেকি? অ', মানে কিমান-কিমান দূৰ গ'লা। অ', কিমান দূৰ গ'লা, হয় নেকি? অ', তুমি ৰাতিপুৱা যোৱানে? অ', মোক অ' মই মানে যাওঁ মানে ৰাতিপুৱা যাওঁ। সন্ধিয়াত মানে তুমি ভাবিলোঁ পাঁচ কিলোমিটাৰ আৰু।
অ' পাঁচ কিলোমিটাৰ।
হয়, হয়।
অ'।
তুমি অ' ভাল লাগে মানে, অকণ বডিটো এনাৰ্জি লাগে।
অ', এনাৰ্জি লাগে।
হয়, হয়।
অ'।
অ', আৰু এনে তুমি মানে জিম যোৱানে?
অ', জিম যাওঁ মই জিম কৰোঁ, জিমত যাই কিনে বেক মাৰোঁ। ডেডলিফট মাৰোঁ, লেগ মাৰোঁ বাইচেপ বনাওঁ অলপ। আৰু এইকেইটা পোলপ পোচপ কৰোঁ অলপ। যাই কিনা তাতে যিমতে ভাল লাগে ঘ কৰো পলপ এই ঘো অলপ একাৰচাইজ কৰি থাকো অ' তুমি কৰা না
অ' মই কৰো কৰো মই মানে মই ৰাতি কৰো কবা গলি অ' মই মানে ৰাতিয়ে যাওঁ হেল্ল'
হেল্ল'
অঁ আৰু অঁ' অঁ' আৰু তুমি এতিয়া এনে কতবা ফুৰবা এতিয়া যাবানে তুমি?
অ ফুৰিবাতো নাযাও এতিয়া আৰু
অ' আৰু তুমি এনে তুমি অঁ' অঁ' ভাবি আছো যাব কাৰণে এ কালি ভাবি আছো যাব কাৰণে এই তোমাৰ নগাঁও যায়ও আছো ভাবি আছো
অ' নগাঁও যাবা
ডাঙৰ চিলিং শিবলিংগটো চাব কাৰনে আহ তুমি গৈছানে?
আহ মই গৈছো
মই ভাবি আছোঁ এই ফ্ৰেণ্ডৰ লগতে যাওঁ নেকি
অ' ফ্ৰিয়েণ্ডৰ লগত-
অ' তুমি অ' পাঁচজন মান যাম
আহ পাঁচজন যাবা নেকি
তুমি গৈছা হয় নেকি কাৰ লগত গৈছা তুমি
অ' লগৰ কেইটাৰ লগত গৈছিলো বাইকত ফুৰি আহিলো অলপ
হয় হয় হয়। আৰু অ' অ' অ' ভাল লাগিছে না বহুত অ' বহুত ডাঙৰ বোলে।
অ' বহুত ডাঙৰ।
অ' মানে মই ফোনত চাইছিলো তেতিয়া বাৰু মন আছে যাব কাৰণে চাওঁ যায় অ' অ' এবাৰ যাম মানে। আৰু তুমি জুবিন ক্ষেত্ৰ গলা নে
অ' জুবিন ক্ষেত্ৰত গ'লো মই ভাল লাগি যাই কিনা তাত।
মানে মনটো ভাল লাগে আৰু শান্তিও লাগে আৰু দুখো লাগে আমাৰ জুবিনদা নাই মাজত অ' মানে তুমি জুবিনদাৰ ভাল পাইছিলে নে নাই
অ' ভাল পাইছিলো মই আগতে লগো পাইছিলো একবাৰ হেণ্ড চেক কৰিছিলো স্কুল টাইমতে অ' তুমি লগ পাইছা না কেতিয়াবা?
অ' মই লগ পাইছিলো অ' তুমি জুবিনদাৰ গান শুনানে নাই?
অ' শুনো মই।
অ' মানে কি ভাল লাগে জুবিনদাৰ গান শুনি তোমাক মানে
মায়াবিনীটো শুনি মায়াবিনী গানটো শুনি শুনে বহুত ভাল লাগে।
মায়াবিনী অ' মায়াবিনী চোন আমাৰ বহুত আ বহুত ধুনীয়া গান আমাৰ আমাৰ জুবিন দাৰ কৈয়ে গৈছে ষ্টীল মই মৰিলে এইটো গানটো বজাবা
অ' হয় হয় হয়।
কিবা এনে গান তোমাক ভাল লাগে জুবিনদাৰ?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
হ
ভোজপুৰৰি গানকেইটা ভাল লাগে
হয় নেকি অঁ আৰু এনে পাতি চাতি কৰা নাই তুমি
পাৰ্টি অ কৰো এই বিহু টাইমত কৰো
হয় নেকি
অ উৰুকা দিনত কৰা নেকি তুমি
অ উৰুকা দিনত
কি কি বনোৱা তুমি
মাছ
অহ অহ হয় হয় অহ
চ চাটনি চাটনি
অ মানে চবে মিলি বনাই আৰু
স মিলি লগৰ গেইমিলি
গোটেই ৰাতি মানে আহ উঠি মানে ফুৰিয়ে থাককা মানে
অহ গোটেই ৰাতি অ
অ বহুত ভাল লাগে এইটো মানে অ আৰু তুমি এনে এবাৰ নিউয়ৰ্কত ক'ত গৈছিলা তুমি
নিউয়ৰ্কত মই এইটো ৰাণী খামাৰ গৈছিলো
হয় নেকি অহ তুমি অহ অ অ তুমি নতুন পাৰ্ক পাৰ্কত গৈছাানা
অ গৈছো মই
অ এই উজান বজাৰত আছে তোমাৰ আহ বহুত দাঙৰ হয় নেকি অ অহ ভাল লাগিল মানে লগৰ লগত লগত লগত যোৱা মানে আহ এনে তুমি ফেমিলিৰ লগত ক'ত ক'ত গৈছা তুমি
ফেমিলিৰ লগত এই নগাঁও গৈছো শ্বিলং গৈছো তাৰপিছত ভূটান গৈছো ৰাণী আমাৰ গৈছো
হয় হয় হয়
এইকেইটাৰ জাগাত গৈছো আৰু
অ মানে ভাল অ ভাল মানে বহুত ভাল ভাল জোতে গৈছ মানে
অহ
হয়
অ তুমি ক'ত ক'ত যোৱা ফেমিলিৰ লগত
মই ক'ব গ'লে ফে ফেমিলিৰ লগত অহ কামাখ্যা টেম্পল গৈছিলোঁ বশিষ্ঠ গৈছিলোঁ আৰু তোমাৰ এ মেঘালয় গৈছিলো চেৰাপুঞ্জী আৰু শ্বিলং গৈছিলো অহ আৰু তোমাৰ এই বন্দা গৈছিলো
অ বন্দা
পানী খেতি
অ
অ তাৰপিছতে নলবাৰী গৈছিলো
অহ নলবাৰী
পিকনিক খাবৰ কাৰণে বগা মাটি গৈছিলোঁ
অ বগামাটি বগামাটি ভালছে ত এটা
অ বগা মাটিও ভাল লাগে মানে তাতে মানে বহুত মানুহ যায় বা পিকনিক খাবা উম আৰু আহাতে বহুত ভাল লাগে আৰু চবে মানে চবে যায় আৰু মিলি চিলি মাৰে আমাৰ মানে যিমান অ চিনাকি মানুহ আছিল চবে গৈছিলে
অ
অ এনে তুমি ফ্ৰেণ্ডৰ লগত পিকনিক চিকনিক কৰি ভাল লাগে নে তোমাৰ অ ভাল লাগে মানে আৰু তুমি এই তোমাক কোনটো তোমাক কোনটো চবচে ভাল ফেষ্টিভেল লাগে
ফেষ্টিভেল অ ম এইটো দুূৰ্গা পূজা ভাল লাগে
দুূৰ্গা পূজা আৰু কিবা আছে যদি দিৱালী ভাল লাগে হয় হয় অ এই তুমি দিৱালীত দিনতে গছ গছ গছটো কলগছটো কাটি আনা না
অ কলগচ কাটি আনো এই চাকি জলাবা কাৰণে
হয় হয় এইটো বহুত ভাল লাগে অ ৰাতি ৰাতি ৰাতিপুৱা উঠি পিনি যোৱা কলগছটো কটা আহি পিনি অ মই ভেদাঘৰ বনাও অ অ অ আমি বনাও আমি মানে চবে এ লগৰ গিতা তা মেলি পিনি বহুত ডাঙৰকৈ ভেলাঘৰ বনাওঁ আৰু ৰাতি অকণ পাতি চাতি কৰি পিনি তোমাৰ আৰু আকৌ আমি ৰাতি দুটা তিনটামান বাজাৰত আমি ওলাই যাওঁ চুৰ কৰবা কাৰণে মানে এইটো আমি এনে মানে চুৰ কৰ যাওঁ আৰু হয় এই বিহু টাইমত
আহ
এইটো মানে নিয়মে এটা নিয়ম
হয় হয় আৰু উৰুকাৰ দিনত ক'বা ফুুৰবা যোৱা না
অ তাত নেক্সট দিন ফৰব যাও আমি অ তাৰ নেক্স দিন আমি এই অকমান মন্দিৰ যাওঁ
অ কোনটো মন্দিৰ
অ তোমাৰ এই যেনেকে বৈশিষ্ট্ হৈ গ'ল নহ'লে কামাখ্যা মন্দিৰ হৈ গ'ল তহলে তোমাৰ এটা আছে অ তোমাৰ এটা আছে ন অ এই নেপালী মন্দিৰ এটা আছে তুমি চিনি পোৱা নে এই অ পল্ট্ৰন বজাৰ তাতলেও যাওঁ
অ অ
অ ভাল লাগে মানে মানে চব যিমান যিমান লগৰ কেইটা আছিল সবে যায় মানে
অ অ উৰুকা দিনত মই উৰুকা দিনত মই বগেশ্বৰে যাওঁ তাতে মেলা লাগে ন উৰুকা দিনত বশিষ্ঠত মেলা লাগে তাতে যাওঁ মই
চৈধ্য তাৰিখে লাগে তোমাৰ এই খিচিৰি কয় খিচিৰি
অ খিচি দেই
অ এইটো বহুত ভাল লাগে বহুত মানুহ আহে তুমি গৈছা নে
অ গৈছো মই
সেই মানে তোমাৰ এই শ্বপিংটো অ এই তোমাৰ শ্বপ কৰা টাইমটো মানে তাতে বহুত বস্তু আনে বাহিৰৰ পৰা তাত তা মানে বহুত মানে তুমাৰ কম ৰেটতে পাহি যাবা পাই যাবা অ মই লৈছিলো দুটা চাৰ্ট লৈছিলো পেন্ট লৈছিলোঁ বহুত ভাল ভাল লৈছোঁ অঁ ভাল লাগিছে আৰু মানে মেলাত গ'লে মানে ভাল ভাল লাগে আৰু মনটো অকমান
হয় হয় হয়
মানুহ আহে বহুত মানুহ যায় আৰু তুমি কৰ'বাত মেলা- চেলা গ'লে তুমি কি খোৱা তাতে যায়?
মেলা -চেলা জালে এইটো চন পাপৰি খাওঁ।
চনপাপৰি
অ এইটো এটা কৈ যে গুৰিয়াৰ বাল।
হয় হয় হয়, অঁ অঁ খাইছোঁ খাইছোঁ।
এটা চেন দি বনাই চেনী অ এইটো খাইছো। এইটো
অ আৰু আৰু তুমি এইটো খাইছানে, এই তোমাৰ এই জেলেবী খাইছানে তুমি?
অ জেলেপী খাইছো জেলেপী, আহ অ ভাল লাগে।
আহ মোক মোক মানে ইমান ভাল নালাগে মানে বহুত মিঠা থাকে মানে। মই মানে এক পিচছে খাওঁ গৰম গৰম হ'লে। অ এই ঠাণ্ডা হোৱাৰ পিছতো মানে বহুত চফ্ট হৈ যায় তোমাৰ।
হয় হয় সব নহয়, হাৰ্ড হৈ যায় অলপ।
হাৰ্ডহৈ যায় নেকি?
অ টান হৈ যায় অলপ, গৰম গৰম অলপ চব
মই মানে বাচ মই এক পিচ এ খাওঁ বাৰু মানে জেলেপী, মই বেছি খাব নোৱাৰো আৰু।
হয় হয়।
অ আৰু এই তুমি নিমকি - চিমকি খুৱা নে?
অ নিমকি - চিমকি খাওঁ।
অ বহুত ভাল লাগে আৰু চাহ লগত খালে আৰু ভাল লাগে।
হয় হয় হয়।
আৰু
দিয়া ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি কিনে। অকে।